হেল্লো'
হেল্লো
অ হেল্লো'
অহ
অহ কি কৰি আছে আপুনি
অ মই আছোঁ এনেই
আচ্ছা আচ্ছা ভাত খালে
ভাত খালো
অ আচ্ছা খালে আচ্ছা ঠিকে আছে
তুমি খালা নে নাই আকৌ।
মই খাইছো আৰু এতিয়া মানে মায়ে অলপ আগতে দিছিলে ন ভাতটো।
অহ।
খালো আৰু বহি আছো এনেই।
অ।
সেইটোৱে আৰু
বহিহে আছে মানে, থিয় হৈ থাকা ক।
উম না না এনেই বহিয়ে আছো, ভাত খাই বহিয়ে থাকো মই।
অ।
অ, বাকী আপুনি এনেই স্কিন কেয়াৰ কৰে নে?
কৰো অলপ চলপ, ইমানো নকৰো আৰু।
আচ্ছা এনেই আপুনি কি কি লগাই?
মই এই কিবা এই, কি বুলি কয় হেৰি মুলতানী মে সেইটো
অ, আচ্ছা আচ্ছা আচ্ছা, অ মই। শুনিছো, আপোনাৰ এই মুলতানি মিট্টিটো কিবা এটা মাটিয়ে বনাই। মানে, সেই মাটিটো আৰু মুখত লগাব পাৰে মানে, মানুহ বিলাকে।
অঁ।
অ তাৰ পিছত, এইটো মূলটানি মিটিটো লগাই এনেকে কিবা, পানীৰ লগত মিক্স কৰি লগাই নেকি?
অ পানী পানী বা হেৰি কি বুলি কয়, বিলাহী বিলাহীও দিব পাৰি, তাৰ
আচ্ছা অঁ। অ সেইটো মুখত লগাই পেলাই, ডিঙিতো লগাব পাৰি বোলে, ডিঙিত লগাই পেলাই অলপ। আধা ঘণ্টা নে, কিমান টাইম ৰখিব লাগে।
নাজানো নহয় কিমান টাইম। মই লগাই পোৱা নাই বাৰু এনেই শুনিছো।
আচ্ছা আচ্ছা মই এনেই শুনিছোঁ বাৰু, বিশ মিনিট মান ৰখিব লাগে আৰু। অ মানে, অলপমান শুকালে মানে ধুই দিব লাগে বস্তুটো। নহ'লে স্কিনটো অলপমান কিবা, এনেকুৱা লাইন লাইন আহি যায় অলপ অলপ।
অ আৰু কি বুলি কয় হেৰি, উম, কেঁচা হালধি যে সেইবোৰো লগাব পাৰি। ইস্কিনত।
আ আচ্ছা কেঁচা হালধি কিহৰ লগত মিলাই?
উম, ধৰি ল কি বুলি কয়? গাখীৰৰ লগতো লগাব পাৰি।
গাখীৰৰ লগত ন।
এনেও সুধাকৈও লগাব পাৰি।
অও আচ্ছা আচ্ছা। ঠিকে আছে, মই সেইটো লগাই চাম বাৰু মোৰও মোৰ মানে স্কিন টো বহুত গোট গুটি গুটি হৈ গৈছে ন। চ' এইকাৰণে, অ পিম্পল হৈছে আৰু, মানে বহুত কিবা কলা কলা হৈ গৈছে। চ' সেইকাৰণে মই আপোনাৰ পৰা এনেই কল কৰিছো মানে সুধিবলৈ কেনেকে কি কৰিলে ভাল হ'ব।
অ,
সেইটোৱে, বাকী মই আৰু এটা শুনিছো। আপোনাৰ বিলাহী বিলাহী ৰস আৰু অলপমান আ মৌ জুল মৌ জোলৰ লগত অলমান চেনী মিলাই
অ উ পাৰি পাৰি
পাৰি ন
অ মইও শুনিছো বাৰু পাৰি বুলি খালি লগাই পোৱা নাই
আচ্ছা আচ্ছা আপুনি লগাই চাব পাৰে বাৰু মই মানে ই মোৰ এতিয়া স্কিনটো বেয়া হৈ গৈছে ন মই সেইকাৰণে ৰিচাৰ্চ কৰি আছো মানে কি কি মুখত লগালে ভাল গুটিৰ কাৰণে আৰু ক'লা ক'লা এ কিবা দাগৰ কাৰণে
অ
সেইটোৱে বাকী মই শুনিছো এনেই বাহিৰত গ'লে স্কিনটো মানে ৰ'দত ডেমেজ হয় ন
অ
চ' সেইকাৰণে মানে বাইহত যেতিয়াও যাও মানে আৰু ঘৰত থাকিলেও মানে ছানস্ক্ৰীণ এটা বস্তু এটা হয় সেইটো লগাব লাগে বোলে
অ
অ সেইটো মানে কেনেকে লগাই আপুনি জানে নি
সেইটো নেজানো মই
আচ্ছা মই সেইটো শুনিছো আপোনাৰ কেনেকে কিবা এটা মষ্টৰাইজাৰ বস্তু টো লগাই পেলাই কিবা ক্ৰীম চিম লগোৱা পিছত সেইটো লগাব লাগে বোলে ছানস্ক্ৰীমটো মানে আপোনাৰ এই চানস্ক্ৰিন টো লগালে কি হয় এই যে আপোনাৰ সূৰ্যত টো হাৰ্মফুল ৰেডিয়েচন যে হয় গৰম গৰম ভাৱ টো সেইটো মানে স্কিনত ডাইৰেক্ট নাপ নপৰে আৰু বচাই দিয়ে সেই ক্ৰীমটোৱে।
অ
অ নহ'লে মানে স্কিনটোত পৰিলে সেই ৰ'দটো মানে স্কিন টো কলাও হৈ যায় আৰু গোট গুতি হৈ যায় অলপ অলপ গম পাইছে
বুজিছোঁ বুজিছোঁ
সেইটোয়ে বাকী এনে আপুনি মেক আপ কৰে নে
মেকআপ এনেই অলপ চলপ কৰো আৰু
অ আচ্ছা আচ্ছা এনে আপুনি মেকআপত কি কি লগাই বাৰু
হা হা কি কৈছা
আপ আপুনি এনে মেকআপত কি কি লগায় বাৰু
মই অ ফাউণ্ডেশ্যন লগাওঁ অলপ
আচ্ছা আচ্ছা ফাউণ্ডেশচন টো যে এইটো বস্তু ন বগা কৰি দিয়ে আপোনাৰ
অঁ অলপ বগা কৰি দিয়ে অ
আচ্ছা আচ্ছা আৰু কি লগাই
আৰু কি বুলি কয় নামটো পাহৰি গ'লোঁ নহয়
অ মষ্টৰাইজাৰ লগাই নেকি আপুনি
অ জানো পাহৰি আছো নামটোক
আচ্ছা আৰু আৰু যে এটা হয় যে আই লাইনাৰ নামৰ কিবা এটা কাজল হয় চকুত লগাই
কাজল, আইনিলা অ।
অ আৰু এটা যে বস্তু এটা হয় যে, আপোনাৰ গালত লগাই ৰঙা ৰঙা হৈ যায়।
সেইটোৰ নামটোহে নেজানো মই পাহৰিলো।
অ, সেইটো নামটো ব্লাচ বুলি কয় নেকি ন? মোক শুনিছো। অ আৰু আৰু এটা যে স্প্ৰে এটা পাই যে আপোনাৰ কি কয়, এই চুলিত লগালে যে চুলি খিনি ষ্ট্ৰেট এ হৈ থাকে বহুত টাইমৰ কাৰণে। এটা স্প্ৰে এটা পায় তেনেকুৱা। মানে মোৰ মায়ে লগাইছে। এইটো মই চাইছিলো মানে, মাক সুধিছিলো মায়ে কৈছে। সেইটো লগালে বোলে চুলিখিনি ষ্ট্ৰেইট থাকে বোলে।
অঁ।
সেইটোৱে। বাকী মোক হেৰি মানে স্কিনটো হাইড্ৰেট থাকিবলে পানী খাই থাকিব লাগে ন, মাজে মাজে বহুত।
অ, লাগে।
আচ্ছা মানে, মানুহটো যেন এতিয়া মান মানে পানীটো বহুত বস্তুৰ কাৰণে ভাল। কিবা বেমাৰ কাৰণে আৰু স্কিনৰ কাৰণেও ভাল।
অ, বেমাৰ কাৰণেও ভাল সেইটো। পানী খাব লাগে।
সেইটোৱে সেইটোৱে। আপোনাৰ কিমান বটল খাব লাগে তিনি চাৰি লিটাৰ নেকি ন? দিনত।
উম, তেনেকুৱাই অ।
আচ্ছা। আপুনি খাই বান জানো ইমান পানী।
মই নেখাও। মই নেখ ইমান পানী নেখাওৱে।
আচ্ছা, আপোনাক খাব লাগে। এনে খালে মানে স্কিন টো মানে ভাল থাকে আৰু। আৰু খাস্থ্য কাৰণেও ভাল।
অঁ।
সেইটোৱে। বাকী হেৰি মই শুনিছো আৰু এটা বস্তু আছে। আপোনাৰ এল'ভেৰা যে হয়।
উম। এল'ভেৰাও লগাব পাৰি, কি বুলি কয়, চুলিটোও লগাব পাৰি। আৰু কিবা অ।
অ আৰু
তাৰপিছত কি বুলি কয়? ফেছতো লগাবি ফেচ।
অ, আচ্ছা আচ্ছা, হ'ব দিয়ক তেনে। আপোনাৰ ফেচতো লগাব পাৰি আৰু চুলিটো লগাব পাৰি ন?
অঁ।
আৰু মই শুনিছো এইটো এল'ভেৰাটো আপোনাৰ চাউলত গুলি লগাই বোলে বেছি ভাল হয় বোলে। একেবাৰে বগা হৈ যায় মানুহজন ন? আচ্ছা, মই ইউটিউবত চাইছিলো বাৰু এনে মানুহ এজনে লগাইছিলে মানে ইউটিউবত দেখাইছিলে। লগোৱা পিছত মানে মানুহজন বগা হৈ যায়। জানো এইটো ফিল্টাৰে লগাইছে নে? নে সচাকে হয় ইমান বগা এবাৰ লগাওঁতে?
অঁ।
ত চাব লাগিব মই এবাৰ লগাই।
আপুনি ইনে হেৰি আপুনি এনে লগাই ছোৱা নাই? এইটো এল'ভেৰাটো।
নাই লগোৱা নাই।
আচ্ছা আচ্ছা আপুনি একো নকৰে দেখোন আৰু মে আচ্ছা ফেচৱাছটো
অ
অ এল'ভেৰা ফেচৱাছ এটাও পায় ন
অ পায়
অ আৰু ফেচৱাছ আৰু এইবিলাক বহুত ব্ৰেণ্ডৰ পায় ন মানে যেনেকে মুলটানী মিতটি ফেচৱাছ পায় এলভেৰা আকৌ হানিৰো ফেচৱাছ পায়
অ ধেৰ আছে
সেইটোৱে আপোনাৰ যেনেকে ছানক্ৰিমটো ছানক্ৰিমটো মই শুনিছো এনে ফিফটি প্লাছ প্লাছ লগালেটো ভাল মানে সেইটো বেছি প্ৰটেকচন দিয়ে মানে ফিফটি পি পি এ কিবা এটা থাকে অ আচ্ছা আপুনি কোনটো ব্ৰেণ্ডৰ এনে কিবা ক্ৰিম লগাই
ক্ৰীম তেনেকে মই নলগাই ধৰা
আচ্ছা আচ্ছা গম পাইছো ঠিকে আছে বাৰু আকৌ কিবা হেৰি কি কয় এইটো যে মই ভাবিছো আজি মানে এইটো আপোনাৰ চাউলৰ গুৰি আৰু এল'ভেৰাটো মিক্স কৰি লগাও মানে
অ লগাই চাবা তাৰপা হেৰি খান্দিব পাৰি সুদা অকল গাখীৰ
অক গাখীৰৰ খৰটোও পাৰি ন
অ
আচ্ছা আচ্ছা সেইটোয়ে আৰু আৰু মোৰ বহুত দিনৰ পৰা মানে ডেনড্ৰফ ফি আছিলে মই ভাবিছো মানে ডিম যে ডিম ডিমটো ফালি বোলে লগাই চুলিত
অ চুলিত শুনিছিলোঁ ময়ো লগাই বুলি
অ ডিমটো দিলে বোলে ভাল নতুন নতুন চুলি গজে আকৌ এল'ভেৰা লগালেতো ভালেই বাৰু চুলিটো চিল্কি হয় কিন্তু ডিম লগালে জেতুকা ন জেতুকা লগালে আপোনাৰ চুলিটো ভালো হব আৰু ৰঙো হৈ যাব
অ অলপ কালাৰিং হয় আৰু ইমানো উম বেছিকে যদি ল লগাই থাকিলে হয় কালাৰিং হৈ যায়
আচ্ছা আচ্ছা গম পাইছো মোৰ লে লগৰ এজনে লগাই তাৰ চুলি খিনি অলপমান ৰঙা ৰঙা হৈ যায় মানে
অ ঊম এনেই উজ্জ্বলতটো থাকে
সেইটোৱে ভালো লাগে চাই কিনে
অ
সেইটোৱে বাকী আপোনাৰ হ'ব দিয়ক বাকী ঠিকে আছে মই লগাই চাম বাকী কিবা হেল্প লাগিলে আপোনাক সুধিম দিয়ক হ'ব অ হ'ব দিয়ক বাই বাই
বাই বাই